হেল্ল'? অঁ শুনিছো শুনিছো শুনিছ
অঁ কওঁক কওঁক।
কি খবৰ?
আছো দিয়ক, আপোনালোকৰ ভাল নে? আছো দিয়ক আৰু, ঈশ্বৰে ৰাখিছে।
খোৱা বোৱা কইলেনে নাই?
অঁ এই, ভাত খাম আৰু।
উম।
হোৱা নাই হোৱা নাই মানে হ'ব আৰু। উম অলপ পাছত খাম আৰু।
অঁ, অঁ।
আপোনালোকে খোৱা বোৱা কৰিলে?
কৰিলো কৰিলো আমি। কথা এটাহে সুধিবলৈ কাৰণে ফোনটো কৰিছিলো মই, আপোনালোক কৰ যে হেৰি, এ আমৰ বাগান বাগানেই আৰু বাগানে কৰা নাই জানো আপুনি?
বাগান বুলি একেবাৰে ক'ব নোৱাৰি বাৰু। মানে লগাই আছ অলপ আৰু বেলেগ বাগান ডাঙৰ বাগান নহ হয় আৰু
হ'লেও কিমান জোপামান লগাইছে বাৰু?
চাৰি বছৰ হ'ল আহ হেৰি লগালো, পঁচিছজোপা।
উম।
তাৰ পিছত, যোৱা বছৰ আকৌ তাৰ পৰা মোক কলম দি পেলাই লগালো, আকৌ আ চল্লিশ জোপা মান আকৌ লগালো এইবাৰ, যোৱা বছৰ।
অ আছে দিয়ক বাৰু, অন হেৰি, কি বুলি কয় নোহোৱা নহয় আছে যথেষ্ট খিনি।
আছে, লাগেও, ভাল লাগে আৰু উম। হেই লেঙেৰি লেঙেই লেঙ লেঙেৰী আমটো অ অ
মই খাইছিলো নহয় আপোনালোকত তেখেতে দিছিলে বাৰু এবাৰ, বৰ বঢ়িয়া লাগে দেখোন খাবলৈ বঢ়িয়া সচৰ একেবাৰে।
ভাল ভাল লাগে। কিনা কিনাটোতকে বহুত ভাল
বহুত ভাল, বহুত ভাল অ কিনাটোতকে বহুত ভাল। বৰ ধুনীয়া বেছি ডাঙৰ নহয় যদি।
উম''
উম' তাৰমানে কিনাবিলাক যে হেৰি কৰে, অপয় তাতে পাৰিষ দিয়ে চাগে, গেছ দিয়ে।
অ' সেই তেনেকুৱা, তে তেনেকুৱা, তেনেকুৱা আমাৰ এই, ইয় নহয় তাতো বা তাতো- তাতো ভাল আহে কেতিয়াবা, কেতিয়াবা মানে কি একদম ফুল চিজনতো তাৰ পৰা ভালেই আহে।
অ'
উ' আগত আগৈ যিব লাগ চি নহে- মানে পচ- কাৰণ- বেি দামত বেচিব এনেকুৱা অংগতসিংহলে কিছুমান কাম কৰে-
উম''
এই তেতিয়া মানে হেৰি হয়, অধিক পইচা পায় কিন্তু মানে আমটো- খাবলৈ ইমান ভাল নালাগে। এটো একদম- খুলছিল নমো সিহঁত- বেয়া নালাগে বাৰু।
তাকে, তাকে। আৰু ব্য্ৱসায় ভিত্তিত কি কৰে মানে, অলপ হেৰি হহওঁতে গোটেই চিঙি পঠাব লাগে সিহঁতে। মানে বেলেগলৈ।
উম' অ'
দুজনে আলোচনা কৰি তাৰমানানে, আমাৰ এই বাৰী এখন আছে। খালে বাৰী, এই ব়ীখন- তাতে তাৰমানে আপোনাৰ- আপুনি তেনেকে গছ পুলি লগাইছে, কিবা ফল মূলৰ হেৰি, আম এনেকে মানে সেইখিনি কথা- আমি দুজনে পাতি পেলাই মই বোলো, তেখেতৰ নিচিনাকৈ আমিও তেনেকে যদি পাৰিলো হেতেন, তেতিয়া এ কলে নাই এ কৰিবই লাগিব ৰ'বা। সেইকাৰণে মই বোলো, মই-
মাটিৰ, ম মাটিত, মাটিত, মাটি থাকিল লগও।
তাকে।
এইবছৰ মই আহ- অ সেই যিমি- কিয় কলম দি নেকিয়।
দিব ন! উম।
এই মানে, এ সাতৰ পাছতে কলমটো।
উম অ এতিয়াতো হাত লাগি আছে।
উম।
উম।
এটা সাতৰ মাজত কলম দিন। লৈ যাব কেইটামান পুলি। লৰাই দিব ওখ মাটি যদি আছে।
ওখ মাটি ওখ মাটি নাই। আনিব লাগিব আপোনাৰ পৰাই।
অ, অ লগাইছো লগাইছো। এ সেইটোতো ইমান। হে ন মে ন খুব চৰাই খায়। অনিষ্ট কৰে, বহুত অনিষ্ট কৰে।
কিন্তু এই আমটোত আচলতে একো মেহনত নাই নহয় নে?
উম আমবোৰত, মেহনত তেনেকুৱা নাই বাৰু। তথাপিতো মই তথাপিতো মই ফুলক ফুলৰ সময়ত মই সেই ধোৱা-চোৱা দিওঁ। তলত তলত জাক দিও, উম।
এনে পোক-পৰুৱা কাৰণে আও
অ পোকৰ কাৰণে
উম।
ৰাতি-ৰাতি মানে সৰহ সদায় এবাৰ এবাৰ সন্ধিয়াৰ আগে আগে মানে মা ধোঁৱা দিও আৰু
হম।
ফুল ফুলি থকা সময়ত তাৰ পিছৰ পৰা নালাগে দিব আৰু।
কম কষ্ট।
নাই সেইটো, সেইটো মোক কোনেও কোৱা নাই বাও সেইটো মোৰ নিজ হেৰি আৰু মই নিজে ভাবি লোৱা কথা। আৰু যে ধোঁৱাটো দিলে, অ ফুলৰ সময়ত ধোঁৱাটো দিলে পোক নহ'ব তেনেকুৱা এটা মোৰ ধাৰণা আৰু। মইটো কোনেও কোৱা নাই। বা মই উ, কতো চোৱাও নাই।
উম।
উম, মই নিজে নিজে দিও আৰু। নোৱাৰো।
উম হুম, হুম আপোনাৰ মোটামুটি জ্ঞান আছে দিয়ক, এই বিষয়ত।
অঁ ন তজিক ঘৰৰ মানুহে কি কয় কি আৰু হ'ব। কামবিলাক কৰি গৈ থাকো আৰু সময় সময়। কেতিয়াবা বিফলো হওঁ। কিবা ক্ষেত্ৰত। কেতিয়াবা সফল হৈ যাওঁ, তেনেকুৱা আৰু।
আমৰ পৰা আপোনালোকৰ অলপ ইনকাম হৈছে চাগে, এইবাৰ।
অঁ এইবাৰ নহয় মই দুবছৰ, দুবছৰ মোটামুটি পইচা পাইছো অলপ। দুবছৰ ভিতৰত
হয় দিয়ক, এইবিলাক কথা মানে এতিয়া আমাৰ ইয়াতে ধৰক বহুত মাটি এনেই পৰি থাকে। বহুতৰ বাৰী এনেই পৰি থাকে। সেইটো কথা ভাবি মানে, এটা ইনকামো আহি থাকে দিয়কচোন।
অ, অ অহ, কওক, কওক কষ্ট কৰিব কাৰণে কষ্ট ইমান কষ্ট কৰিব কাৰণে গছ কেইডাল লগাই থলে।
অহ, কিনা আজিকালিতো শাক, শাক চবজি ফল মূল। খাবই নোৱাৰা হৈছে।
সেইখিনিকে মানুহে নকৰে। কৰে যে।
তাকে নকৰে। নাই, নাই সঁচা কে দে। এনেই মাটি বাৰী বিলাক পৰি থাকে। কিনি খাবলৈকে ভাল পায়। তাকো আজিকালি কিনা মানে ফল মূলৰ নামত বা শাক চবজিৰ নামত আমি কি খাই আছো। তো ৰাইজে গমেই পাইছে আৰু। সকলোতে মানে আৰু অকল মেডিচিন।
উম, উম সাৰ মেডিচিন।
ভাল হৈ থাকিব কাৰণে আৰু তাতো কিবা মেডিচিন। সেইটো এটা কথা গতিকে অৰ্গেনিক ঘৰৰ বস্তু এটা। উম আৰু সেইটো স্বাদিষ্টটো হয়ে বাৰু। সুস্বাদু হবই সেইটো। আৰু খালেও ধৰক। ক্ষতি নহয়। অহ, খালেও ক্ষতি নহয়। সেইটো কথাকে মানুহে নাভাবে। মানে এলেহুৱা হৈছে। মানুহ বিলাক আচলতে এলেহুৱা হৈছে। তেনেকে আপোনাৰ নিচিনা যদি চবে ভাবিলে হয় তেতিয়া অ'ত মাটিবিলাক পৰি থাকে ৰাইজৰ। নথকা খিনি বাৰু নাইয়ে। বহুতৰ আছে দিয়কচোন তেনেকুৱা। আালি বঢাৰিয়েই হওক সেই কথাটোকে আপোনাক দেখা পাই পেলাই তাৰমানানে আমি আলোচনা কৰো।
আহ, মোৰ ইয়াতে। মোৰ ইয়াতে দুই এজনে নিছে মোৰ পৰা। আৰু তুলি উ উ মানে কলম নিছে আৰু এ লগাই থ তেওঁলোকে
আহ নাই হেৰি কৰিব লাগিব এ আপোনাৰ তাৰ পৰা আনিব লাগিব
মই মই অ অফ কলম বেছিও মোটামুটি অ অ পইচা কেইটামান ইনকম কৰিছো
অ অ কলম
এটা এটা এটা এটা কলমত পঞ্চাছ টকাকে লওঁ
অ ল'বই লাগিব আপুনি মেহনত কৰিছে ন সেইটোৱে
এইটোয়া তল ব পইচা কম আহ
এইটো এটা আপোনাৰ চাইড ইনকামো হল, আৰু আপুনিটো ফুল টাইম দিবও নোৱাৰে, সময়ো নাপায় নহ। অকলশৰীয়া মানুহ তাতে, আপুনি ফু ফুল টাইম দিব পৰা হলে। টো আপোনাৰ আৰু ভালেই হ'ল হয়। অক্ষ দিয়ক বহুত ভাল কথা ভাবিছে দেই আপুনি।
পহপত ব্যৱসায় এটাও আছে। তাৰপিছতে এটা আমাৰ যাতে এইখিনি কৰো আৰু।
ব্যৱসায় কৰা মানুহ এজনে যাতে এইখিনিও যে আকৌ তাৰ মাজতে হেৰি কৰিব পাৰিছে মানুহ কৰ্মী হলে মই এটা কথা কৈছো সৎ কৰ্ম কৰিব লাগে ভগৱানে এনেও ফল দিব ন মানুহ বহি থাকিব নালাগে আচলতে তথাপি। হেল্ল'। হেল্ল'।
হয় হয় হয় অলপ পোনা পোনা শুনা নাছিলো আৰু।
এই নহয় মানে নেটৱৰ্কৰ কাৰণে হয় কেতিয়াবা মাজে মাজে মাজে মাজে হয় হয় দিয়ক আজি কি বনাইছে পিছে আপোনালোকৰ এতিয়া।
তিবা মই হেৰি আনিলো এই। ছাগলী মাংস আনিলো।
অহ অহ। ছাগলী মাংস। উ
টাকে বনাইছো আৰু।
উম। বাকী ইহতৰতো ভালেই ন বাবু মাইনাহতৰ।
উম ভাল ভাল ভাল ভাল চা। ভাল।
তেখেতৰ গা মোৰ ভালে আছে আৰু।
অহ বনাই কৰি বনাই কৰি খোৱা বোৱা আছে যেতিয়া, ভালেই আৰু।
ভালেই ভালেই কাল নে পৰহি পাইছো বাৰু লগৰ।
অহ। আপোনালোকৰ বাকী চব। সকলোৱে ভাল নহয়।
অহ ভাল দিয়ক ভাল ভালেই আছো বাৰু।
উম।
তাকে ঠিক আছে মই।
এই কথা অহ হেৰি কৰিব এখেতে কথা পঠাব এই কি। মই মই ফোন কৰিম বাৰু। উম, উম‌, উ, উ।
কেতিয়াবা অ কোনটো টাইমত যাব লাগে আপুনি জানিব। আহে যেতিয়া নহয়, আপোনাকে সুধি পেলায়, ফোনটো কৰি পেলায় তেতিয়া পঠাই দিম আৰু। ঠিক আছে দিয়া বাৰু নহ ৰাখিছো।